হেল্ল' অ কি কৰিছা
হেল্ল'
অ', কি কৰিছা বোলো?।
হেল্ল'।
কি কৰি আছা?।
হেল্ল', হেল্ল'।
হেল্ল'।
অ', কি কৰিছা বোলো?।
হেল্ল'।
হেল্ল'।
অ', মাততো শুনা নাছিলো।
তৰ প্ৰব্লেম নেকি, কি কৰি আছা?।
এই আছো।
অ', কিবা কৰি আছা মই কামত লাগি আছো দিয়া।
অ', ময়ো সেই
অম্বুবাচী মেলাৰ চোৱা লাগি থাকে ন। আদ্ম্ হেইয়, সাত লাগি আছে যে। তাকে অলপ-অলপ বোলো কাপোৰ কানি ধোওঁ ধুই পেলাই তাকে অল-আজৰি হওঁ প-কালি থাকি পৰহিলে আকৌ চোৱা যাব ন?। কালি অলপ যাবই নহয়, তাকে বোলো আজ জই হ'লেও কাম বন অলপ কৰি লওঁ, ভাবিলোঁ ফোনটো কৰি ল'ওঁ ৰ'বা।
অ', কাপোৰ কানি ধোৱা মেলা ন ঢেৰ কাম থাকে।
কাম থাকে ওলাই থাকে কাম, তাকে বোলো কাম বন কৰি আহ। অ', অ'। এ সাত লাগেনে তাত, তোমালোকৰ তাতো সাত মানে ন?। অ'। তাৰে কিছুমান ঠাইত আকৌ নে সাত
নেমানে। এ যিখিনি মান মানে হেৰিয়, এ শংকৰ সংঘৰ মানুহ খিনিয়ে নামানে।
নেমানে ন এইখিনি, অ', বিশেষকে এইখিনি মানিবলগীয়া নহয় জানো?।
অ', মানিবলগীয়া তেওঁলোকে মানে হেৰি পূজা পাতলত বিশ্বাসটো নক
নকৰে ন?। অ', বিশেষকটো কথাটো কৈছো গোটেই একেবাৰে হেৰিয় ন, পুৰা মানিবলগীয়া দে কাৰণ গোটেই মন্দিয়ে বন্ধ হৈ থাকে হয়নে?।
তাকে, ইমান ডাঙৰ। ইমান ডাঙৰ এটা তাতে হেৰি
অ', যেতিয়া ধৰিলও তোমাৰ এইটো কি হৈছিলে?। গম পোৱানে বাৰু?। আমাৰ সাত টো যে অম্বুবাচী যে সেই মেলাটো যে পাতে।
অম্বুবাচী মেলা মানে, অ', সেইটো-সেইটো মানে হেৰি বুলিয়ে জানো আৰু। শিৱৰ, যেতিয়া সতি
যেতিস অ', যেতিয়া সয়নে সতী প্ৰাণ ত্যাগ
অ' তা
এয়া অ' জৈগছ সেৱা পাত দিয়া কোতেও বোলে ভগৱান শিৱই বোলে গোটেই পৃথিৱী ঘূৱাইছিলে নহ
উ।
ঘূৰাইছিলে মানে তেতিয়া বোলে সেই যোনি ভাগ মানে হেই তাতে পইছিলে। কামাখ্যা মন্দিৰে যি স্থাপিত হৈছিলে যে, সেই জেগাটোত পৰিছিলে। অ', য'ত-য'ত, যত-য'ত মানে অংগ বিলাক পৰিছে ন পত ত্যেকটোতে বেলেগ বেলেগকে চিগি-চিগি পৰা বুলি কৈছিলে, তাকে আইতা হঁতে কয় মই তাকে ভাবো কি দেখাও নাপায় একো নেপ
উ, আ তাকে, সেয়া মানে কিবা এটা শক্তি, শক্তিপীঠ বোলে ন।
অ' তাকে তাকে সেটোৱে মেইন আকৌ ন। সেভাগ কৈছে তাত পইছে সেটো কাৰণে এইটো মানে এই পাঁচ, চাৰি পাঁচ দিন বন্ধ থাকে কৈছে।
আকৌ হেৰিতো হয় নহয় এ কামাখ্যা হেৰিতো আছে নহয়। কামাখ্যা তোমাৰ হেৰিতো আছে কলিয়াবৰতো আছে শিলঘাট বুলি কয় এটা জেগা।
তাতো আছে নেকি? এনে হে, এ মেইন ভাগ বোলে আমাৰ যে কামাই খা সেইভাগে মেইন বুলি কয় ন? এনে তোমাৰ চবতে বসুন্ধই থানতো যে তাতো যোনি ভাগ, তাতো আছে মানে আমি মন্দিৰ গৈছিলোঁ যে বসুন্ধই, তাতো আছে। যিভাগ আমাৰ নীলাচৰ পাহাৰত, যিভাগ আছ
অ' এ-এ-এ অ' ব নহয় বসুন্ধই থানত যিভাগ আছে ধৰা সেইটো, অ' নেজানো বাও হে টো মানুহে তেনেকে নিজেই কৰাই লৈছে নে কি? এতিয়াতো আমাৰ এয়াতে কামাখ্যা ন। এটোত, সেইটো মো মতেদি তাত বনাইছে নেকি।
তেনেকুৱা হ'ব চাগে। মেইন ভাগ মানে যিটো গম পোৱা গৈছে ন আমি তো গমেই নাপাওঁ ন। যিটো আইতাহঁত বা ককাহঁত মুখে শুনাৰ কথা। কিন্তু কামাখ্যা, অ' মন্দিৰত যি ভাগ পইছিলে সেই ভাগয়ে
কোনোবাই দান দিছিলে নেকি নে এনেকুৱা কিবা আৰু মই ইমান ঠিক ভালকে নাজানো তাত থকা খিনি কিন্তু ইয়াত, ইয়াত যি টো সেটো মানে আজি পূৰ্বপুৰুষ
আছে ইয়াত।
পূৰ্বপুৰুষ, অ' পামা পূৰ্বপুৰুষেও তাতে এ কামাখ্যা মন্দিৰতে জানো হেৰি কই আহা নাই। পূজা পাতলো কৰি আহা নাই জানো। গতিকে, উ।
তে অতীজ পা নহয় জানো? মই তাকে সুধিছিলো মোনি ইমান যে চোৱা চোৱাকে থাকা যায় কাৰণতোনো কি? তেতিয়া মানে কৈছে আও যে এনেকে তেনেকে। সতি পান ত্যাগ কওঁতে ভগৱান শিৱই কৈছে তেনেকে ভৱাইছিলে পৃথিৱীত। এ কৈছে তেতিয়া মানে চব, চমি ভগৱান বিচ নুৱেও কৈছে চক্ৰই দি মানে কাটি দিছিলে। কাটি দিওঁতে প্ৰতি এটা এটা আই অংগ কৈছিল তেনেকে পইছিলে। উম গোটেই পৃথিৱী জ্বলি গ'ল হয় ন তেনেকে অ'।
কিলেচোন কথাটো বেয়া হ'বগৈ আও তেওঁতো পাহইব নোৱাইব বস্তুটো, উ তেওঁ খং উঠি থাকিব ন।
তেতিয়া কৈছে, কৈছে পইছে মা তাতে ধইল' এটা হেৰি চাপে।
মন্দিৰ হিচাপে।
তাপে চব স্থাপিত হৈছে। মই বোলো হয় দে কিমান কি চাবলে গ'লে ন। এতিয়া হেয়াচ মানে দেখা নোপোৱা হ'লে চবইটো মানে ন চোৱাটো। সে, সেটোৱে অহ। আমাৰ এতিয়া চোৱা বুলি কয়, সেইটো মানেই কাৰণে এইকেইদিন যি ব্যৱহাৰ কৰে ন
অ' তাকে, নহয় আচলতে আমাৰ বিজ্ঞানৰ ফালৰ পৰাও এইটো হেৰি নাই নহয়। আমাৰ মানুহখিনিয়ে মানে সেইকেইদিন এতিয়া কথাটো কৈছোঁ, এতিয়াতো অ', সাধু সন্যাসী যিমানবোৰ আহিছে, গোটেইবোৰে চোন পূজাহে কৰি আছে। তেওঁলোকেতো পূজাই কই আছে ন। ধ্যান কই আছে।
বাহিৱ পা বহুত আহেতো এই বেলেগ পা, এতিয়া পূজা বুলি ক'লে টো সন্যাসী বিলাক চব বাবাজী গোটেই ন।
আমা মানুহখিনিয়ে সেটো বেলেগ ভাৱে লৈ লৈছে কিন্তু আচলতে সেগিদিন মানে মানুহ অকমান মানে শাৰীৰিকভাৱে হওঁক বা সেই শাৰীৰিক ভাৱেই আৰু চাবলৈ গ'লে, মানে অলপ ষ্ট্ৰ মানে ৰে'ষ্ট ল'ব লাগে যে, সেইটোহে কথা। সেইটো কথাকে মানুহে, এ মানে বেলেগ, অ', মানে আমাৰ হেৰি বিলাক খুব মানে আমাৰ যিটো শৰীৰটো আৰু মানে পতককে বেমাৰ আজাৰৰ পৰা, মানে তেনেকুৱা হৈ থাকিলে বোলে অলপ দুৰ্বল হয় ন। সেইটো সেইটো কাৰণে মানে কিবা বীজাণু-চীজাণু সেইকাৰণেহে মানুহ চুব নালাগে, বীজাণু- চিজানু এইবিলাক কাৰোবাক চুই দিলে, কাৰোবাৰ গাত লেতেৰা থাকিলে, কাৰণ আমাৰ তেনেকুৱা এটা হৈ আছে। পতককে আমাৰ গাত বিয়পি যাব, সেইটো পালে-সেইটো পৰাহে মানুহ চুবলৈ নিদিয়ে, কিন্তু একেবাৰে ইয়াত মানুহে একে মানে যিটো মানে সেইটো
অ', আৰু নহয়, আমাৰ যে ইয়াত এইটো তোমাৰ এতিয়া কি হয় যি যি বস্তু চুইছা, গোটেই বস্তুবিলাক হয়তো পেলাই দিব লাগিব
অ', হেৰি আমাৰো তাত, হেৰি ঝাড়ু অ', ঝাড়ু আমাৰ পেলাই দিয়ে, সেইকেইডাল যি কেইডাল ব্যৱহাৰ কৰিলে, সেইকেইডাল এতিয়া হেৰি নকৰে আৰু। আকৌ ব্যৱহাৰ নকৰে আৰু, সেইকেইডাল পেলাই দিব।
অ', পেলাই দিব, তাকে
বাচন-বাচনকেইটা মানে, পেলাই দিলে বেয়া হ'ব কাৰণেহে মান
অ', সেইকেইটা নিদিয়ে, ধুই দিলে পৰিষ্কাৰ হৈ যায় ন, কিন্তু তোমাৰ এনে বাকী যি যি বস্তু ব্যৱহাৰ কৰি আছা, তোমাৰ একে নিমখ তেলৰ পৰা থাক কা খিনি আৰু, সেইবোৰ পেলাই কৰি আজৰি কৰি দিব।
আচলতে তেনেকুৱা-তেনেকুৱা ইমান কথা না-নহয়-নহয়-নহয়, এনেইতো আমি আগৰ দিনত শুনামতে দেই, এইকেইদিনত যদি মাটি খান্দে মাটিৰ পৰা বোলে তেজ হে ওলায় মানে বসুমতি, বসুমতি আৰু মাটি-মাটি বসুমতি মা
তাকে
তেনেকুৱা বুলি শুনিছিলো ন, কিন্তু এতিয়ানো ক'ত আৰু আকৌ এনেকেও শুনিছিলো বোলে ভূমিক কম্প আহিলে মাটি ফাটি একেবাৰে মাছ ওলাই যায়, এনেকেও শুনিছোঁ, মানে আগৰ
আগৰ কথা ন তেতিয়া, তাকে কিন্তু হেৰি তোমাৰ মানুহে যেতিয়া সাত লাগিলে যে কয় মানে হয়, কাৰণ এই তেজ ওলাই ওলাই থাকে, মা ৰাতি খান্দিবলৈ নেপায়, বস্তু-বাহিনি ছিগিব নেপায়, চুৱা লাগে। হয়নে, তাকে আৰু বহুতে মানেও, কিছু ঠাইত মানে, কিছু
কিছু ঠাইত মানে, সেই এতিয়া-আমাৰ এতিয়া গাঁৱতে হেৰি শংকৰ শংঘৰ মানুহ খিনিয়ে নামানে, আমিহে মানো।
সেইটোৱে সেই
তেওঁলোকৰ মতেদি চোৱা নাই কি চোৱা উম বিজ্ঞানে ইমান উ বিজ্ঞানে ইমান আগ বুৱাই যোৱাৰ পিছত এতিয়া চোৱা মানি থাকিলে কিডাল হব তেনেকুৱা ধৰণৰ কথা আৰু ধৰা
অ নাই বি কানো তেনেকে কৈছে মানে এইটো কোনো কাৰণ চোৱা নহয় তেনেকে যদি আইগৰাকী হেইটো চোৱা মানে তেতিয়াাহ'লে কৈছে প্ৰতেক ঘৰতেতো মাইকী মানুহ থাকে হে ন তেতিয়াহ'লে কব যে মাইকী মানুহ চোৱা হ'লে কি চবৰে মানে নেকি মানে এনেকে প্ৰশ্ন সুধিছিলে তেনেকুৱা কিন্তু আগৰ নিয়ম কাৰণে এতিয়া আমাৰ ককা আইতাহঁতে মানে তেনেকুৱা পৰা মানে ন থকা হেতটো অ তেনেকে চলি আছে হয় চাবলৈ গ'লে মই তাকে বোলো কৈছো, মোৰ বোলো নেদেখা নোকোৱাকৈও মানুহ বিলাক ইমান চুৱা চুৱা কে থাকে হয় টো চুব নোৱাৰি সিটো চুব, বেয়া-বেলেগকে ভাবা গৈছে যে হয়।
সেইটোৱে, সেইটোৱে আগৰ পৰা তেনেকে মানি মানি আহিলে যে যে, যিখিনি মানুহে মানিয়ে আছে ধৰা আজিও মানি আছে, সেই মানুহ সেই-সেই তেতিযয়াৰ পৰা মানি আহিলে, এতিয়া আমাৰ ঘৰতে মা দেউতাহঁতে এই বয়স হৈছে যে অলপ, হয়, এতিয়া সিহঁতে তেনেকে মানি মানি আহিলে যে, এতিয়া মানে তুমি কিবা এটা ক'লে মানে সিহঁতে বেয়া পায়। যিটো বস্তু আমি ইমান দিনে মানি আহিছো সেইটো এতিয়া নীতি নিয়ম নাইকিয়া হৈছে বুলিয়ে ক'ব শেষত গৈ ক'ব নীতি নিয়ম নাইকিয়া কিয়া হ'ল
এ আমাৰ মাহত ঘৰৰ মা দেউতাই তোমাৰ এই যি চুৱা লাগা তাকেই দিম ভাতো নেখায় আৰু তোমাৰ অইনতো অইনে ভাত নেখায় কিবা কিবি ধৰক ফল মূল এনেকে কৰি খাই থাকে মা দেউতাৰ তাৰপা আগতে ককাহঁতে তেনেকে মানিছিলে বাৰু কিন্তু চাউলি সিজাই নাখায় অ নেখায় তাৰ পৰা ফল মূল খাব কিবা কিবি খাই এনেকে কৰি থাকে
উম
কিন্তু আমাৰ ইয়াত খাই ইয়াত শাহু মাহতে নেপালে মানে এইটো খাই চোৱাটো চোৱা অ
নহয় আমি এতিয়া এতিয়া কথাটো কৈছো নোৱাৰা হলে আমি জানো ভাত নাখাও
অ ন আমাৰ ইয়াত নোৱাৰা নোৱাৰা হলে নিদিয়ে খাবলৈ যদি ধৰি লও নোৱাৰা হয় এইকেইদিনত তেতিয়াহলেতো শুচিয়ে নহয় এ এদিনো শুচি নহয় যেতিয়া তোমাৰ চোৱা যাব সেইদিনাখনহে শুচী হব
যদি আগদিনা শুনে আগদিনা শুনে
অ আগদিনাখন হলে মানে কি হয় যদি তোলে আগদিনাখন হল ধৰি লওক এ এ চাফ চাবোন লাৰিবলে পায় সাত লগা আগত তেতিয়াাহলে মানে মানিব নালাগে যদি ধৰি লওক সাত লাগি গ'ল আৰু তেতিয়া যদি তুমি হৈ যোৱা ইয়াত সে তুমি একো লাগিব নোৱাৰা ভাত খাব নিদিয়ে তাৰপিছতে চাফ চফ অ নিয়মতটো মানি দিব সেই যদি চোৱা হয় সেই চুবনোৱা হোৱা মানে মানে সেইটো বস্তু ৰাখি দিব এইটো চুবনোৱা হলা দেউ দে একো চুব নোৱাৰি বাা ভাত খাব নিদিয়ে
অ অ অ
কোৱা তাৰ মানে সেনেকে মানে
নাই আমাৰ আমাৰ সেইখিনি ইমান খিনি হেৰি নকৰে কিন্তু কৰে আৰু
উওম উম
উ বাৰু ঠিক আছে দিয়া হ'ব দিয়া শুনিছা হেল্ল' এ মই অকন পিছত তোমাৰ কৰি আছো ৰবাচোন হা অ অ ঠিক আছে দিয়া অ